হেল্ল'
অ, কি কৰিছা?
এ আছোঁ দিয়া।
ভালে আছা নহয় অ মই বহুত দিন হ'ল বোলো খবৰ পোৱা নাই কি কৰি আছা।
থাকে
এতিয়া গা গাটো ভাল আৰু ন?
অ ভাল ভাল।
অ এ মই বহি বহি বলাই নিউজ চাই আছিলো গম পাইছা, এতিয়া মানে দেখিছো অৰুণাচলত ইমান ডাঙৰ মানে বানপানী হৈছে দেখিছানে। অ ইমানমান বেয়া লাগিছে ঘৰ বিলাক ইমান উটোৱাই পেলাই লৈ গৈছে। মানুহ মানুহৰ কিমান ন এৰি দিয়া নাই এইটো মানে তোমাৰ কি কয় ডাৱৰ বিস্ফোৰণ বুলি কৈছে, মানে একেৰাহে যে বৰষুণ হৈ থাকে। ডাৱৰটো বিস্ফোৰণ হৈ যায়, অ এইটো মানে পাহাৰীয়া জেগাবিলাকত হোৱা মই মানে শুনিছো দেই, ডাৱৰ বিস্ফোৰণটো। আগতে মানে ই যোৱা বছৰ শুনিছিলো তোমাৰ হিমাচল প্ৰদেশত হৈছিলে এনেকে। মানে এতিয়া ডাৱৰ অ ডাৱৰ অ ডাৱৰ মানে বিস্ফোৰণ হয়, তোমাৰ মানে এনেকুৱা বৰষুণ হৈছে নহয়। মানে কেনেকুৱা জানো, এইটো বানপানী গম নাপাই পানী বাহি তৎক্ষণাত আহি গোটেই উটাই নিয়ে মানুহ মানে ৰক্ষাই নাপায় মানে। অ উতুৱাই চব নিছিলে অ, তাৰ তাৰ আগত তোমাৰ উত্তৰাখণ্ডত হৈছিলে। সেইটো ডাৱৰ বিস্ফোৰণৰ পৰা এইবাৰ অৰুণাচলত হৈছে, অৰুণাচলত দেখিছোঁ এতিয়া অৰুণাচলত হৈছে ডাঙৰ কথা নহয়, কিন্তু অৰুণাচলৰতো গোটেই পানী খিনি আমাৰ অসমলৈ আহিব ন।
অ গুচি আহিব।
উম কাৰণ অসম সিহঁতৰ পাহাৰীয়া জেগা যেতিয়া আমি ভৈয়ামত থাকো। আমাৰ পানী, সিহঁতৰ পানী খিনি আহি আমাৰ ইয়াত পৰিবহি।
এইটো ভয় লগা হৈছে দে, নহ'লে অসমৰ হেৰি ন, কাৰণ পানীবোৰ অহাকে ইয়াতো, উম
এতিয়া সিহঁতে যে পানীবোৰ আহিব, আহি পেলাই তোমাৰ আমাৰ, আমাৰ লখি পুৰ, ধেমাজি, শোণিতপুৰ জিলা হওক তাৰ পৰা বিশ্বনাথ হওক এই কেইখন মানে বহুত মানে এতিয়া ভয়ানক হৈ গৈছে এতিয়া। কাৰণ সেই পানীখিনি আহি তাতে পৰিব যে। অ অ মানে তেজপুৰ হওক ল লখিমপুৰ হওক মানে তোমাৰ অ
তাকে।
মানুহখিনি মানে বহুত ভয়, এনেও লখিমপুৰত বানপানী হৈয়ে আছে। তাতে অৰুণাচলৰ পানীখিনি অ পানীখিনিও বোলে আহক, আকৌ তোমাৰ নেপকৈও পানী এৰি দিছে সেইদিখন এতিয়া কালি দেখিছো আঠ বছৰীয়া ল'ৰা এটা ফাইবত পঢ়ে হেনো সেই ল'ৰাটো পৰি মৰিলে নহয় পানীত। কম বেয়া লাগিছে নে, পানীত পৰিহে বানপানীত পৰি মৰিছে।
ৰাম! মানে শুনিলে বেয়া লগা কথা দেচোন।
তাৰ মাক বাপেক কেনেকৈ আছে ন।
এই নকবা এতিয়া পানী অহা মাত্ৰকে আমাৰ ধেৰ খেলি-মেলি আহিলে নহয় গম পাইছে নে নাই। মানুহবিলাক অ মান তেনেকৈ ঘৰে-দূৱাৰে মৰিব, ঘৰ দুৱাৰ উতি তি যাব, হয়।
তাৰপা জী-জীৱ জন্তু বিলাক, তে মানুহ বা ক'ৰবাত কেনেবাকৈ, জীৱ জন্তুবিলাক এতিয়া যাৰ ঘৰত গৰু-ছাগলী আছে তেওঁলোকৰ কিমান এটা বিপদৰ আহি পৰিছে। আমা আমাৰ ইয়াত এতিয়া নহয় সেইকাৰণে আমি সেইটো অনুভৱ নকৰো ন, উম আমি সেইটো অনুভৱ নকৰো। বেয়া লাগে আক' মই সেইকেইটা নিউজটো চাই আছো যে বেয়া লাগি আছে।
অ তাকে।
এতিয়া অৰুণাচলত বহুত মানে অনিষ্ট হৈছে কিন্তু অৰুণাচলৰ পৰাটো পানীটো ডাইৰেক্ট আমাৰ ইয়ালৈ গুচি আহিব।
সিহঁতৰ ওখ যে হয় আৰু তললৈ গুচিয়ে আহিব, পাহাৰীয়া হেৰি অঞ্চলৰ যে ন।
এতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট, ধেমাজি ডিষ্ট্ৰিক, শোণিতপুৰ আৰু বিশ্বনাথ। এইকেইটা ডিষ্ট্ৰিক। অ আৰু একেবাৰে আকৌ ইফাল যে ডাঙৰ কথা লখিমপুৰ ধেমাজিত পানীটো হৈ আছে আৰু সেই খিনি পানীও আহক কিমান ভয়াৱক ৰূপ ল'ব হয়।
অ হয় দিয়া মানুহ বিলাকৰ মানুহ বিলাক আৰু হাহা কাৰ হৈছে চাগে তাত দিয়া কাৰণ সেইটোৱে
ভাবাচোন তুমি এতিয়া ঘৰ দুৱাৰ এটা বনাই পাছত উতৰাই লৈ যাবগে।
সেইটোয়ে কত থাকিব কি কৰিব ন মানুহ বিলাকৰ কাৰণ এইকেই দিন এইকেইদিন পানী হোৱা মাত্ৰকে খোৱা বোৱা চবতো বন্ধ হৈ যাব ন কাৰণ মানুহকেইটাত জীয়াই থকাটোহে এতিয়া চিন্তা হব সেইটোয়ে সাহাৰ্য হিচাপে
গোটেই ৰাতিটোৰ ভিতৰতে যে পানীটো সোমাই যায় মানুহে যে গম নোপায় তাতেটো বস্তু এৰি থৈ গু চি আহিব লাগিব নিজৰটো জীৱনটোহে ডাঙৰ কথা হয় নে নহয় ডাঙৰ কথা জীৱনটোহে সেইকাৰণে মানে তাকে ভাবি ভাবি থা বস্তু এৰিব তাৰ পৰা কিতাপ কিতাপ পত্ৰ আৰু কিছুমান মানুহৰ চাবাচোন গোটেই মানে ফাইল বিলাক নিজৰ চাৰ্টিফিকেট মাৰ্কশিট চব বিলাক মানে তোমাৰ নাই কিয়া হৈ যায় হয় নে কিমান ডাঙৰ কথা সেইবিলাক
বহুত অপকাৰ কৰে দেই বানপানীটোৱে মানুহক যাৰ য'ত প্ৰত্যেক বছৰ হৈ থাকে তাত তেতিয়াহে গম পায়।
নাই নাই সেইটোয়ে আমাৰ ইয়াত এবাৰ হৈ ছিলে ন আগত দুহেজাৰ চাৰি চনতে হৈছিলে অ। তে তেতিয়া মানে অ তেতিয়াই পাইছিলো সেই পানীটো তেতিয়া পৰা আমাৰ ইয়াত হল পানী নাছে ন
অ তেতিয়া আকৌ আমি সৰু যে ছিক্সৰ যে আমি আকৌ তেতিয়া পানীটো ভাল লাগিছিলে গম পাইছা অ তেতিয়া মানে আমাৰ পানী হব কেতিয়া বানপানী হব চবতে আমি মই কওঁ এ একেবাৰে চবতে বানপানী হয় আমাৰ তাত কেলে নহয় আমাৰ ইয়াতো হ'ব লাগে আমি পানী গছকি থাকি ম হয় কিন্তু এতিয়া নিচিনা হলে মানে কি ভাবিম ইছ ৰাম পানী বিলাক নেলাগে দেই।
অ সেইটোৱে
সাপ মানুহৰ গু মুটৰ পৰা উঠি আহিব
চব উঠি আহিব আৰু তোমাৰ কি হব এতিয়া বেমাৰত নপৰিব বেমাৰত পৰিব তোৰ পানী অহাৰ পিছত। সেইটোৱে
আমাৰ যেতিয়া দুহেজাৰ চাৰি চনত হৈছিল আমাৰ ঘৰত সোমাইছিলে নহয় তোমাৰ তেতিয়া সোমাওতে অ পানী সোমাইছিলে তেতিয়া আমাৰ মাটিও ঘৰ আছি লে ভেটিটো মানে এয়া আছিলে সৰু চাপৰ আছিলে ন পানী সোমাইছে যে এ নেকুৱা ডাঙৰ ডাঙৰ মাছ বিছনাত উঠি আছো নহয় বিচনাৰ তলতে দে খিছো ডাঙৰ ডাঙৰ মাছ ঘূৰি আছে দিলো দে বিছনাৰ পৰা জপিয়াই তোমাৰ মাছ ধৰিবলৈ মানে ইমানেই ডাঙৰ ডাঙৰ মাছ বুলি কৈছো।
অ মাছ আহিছে পানী ল
অ, সাপ আহে পাহ মাছ আহে নিজে দেখিছো গম পাইছানে? সাপ পুতি অ হে, আমি কিন্তু একে ৰাস্তাত যেতিয়া আমি ঘৰত থাকিব নোৱাৰিলো ন ৰাস্তাত আছোগে। ৰাস্তাত মানে এই আমাৰ মানে এই দোকানবিলাক যে আছিলে তাত আছিলো আৰু তাৰপিছত ইয়াত মা পাও যেতিয়া মেইন ৰাস্তা পকা ৰাস্তাত যে পানী হৈছে ই একে অহা যোৱা কৰি থাকোঁ অনবৰত পানীতেই থাকো, মাহঁতে মাতি আনিব লাগে আহ ঐ আহ আহ ঐ আহ না পানীতে ঘুৰিয়ে থাকো অনবৰত, ইমানে ফূৰ্তি লাগিছে।
পানী উম মাটিত পানী সোমালে বুলি তেতিয়া শিবিৰত থাকে ন, কিছু কিছু মানুহ তেতিয়া শিবিৰত স্কুলে চিস্কুলে আছিলে নহয় তেতিয়া তেনেকেও আছিলে।
এ এতিয়া তোমাৰ হল হলে কি হব মানে কি ভয়ল ভয়ো লাগিব মানে অশান্তিও লাগিব এই কাৰেণ্টে নাথাকিব তেতিয়া তোমাৰ কাৰেণ্ট থাকক নাথাকক
সেইটোয়ে এতিয়া এতিয়া কিমান মানুহ হেৰি হৈ থাকে ন মানুহবিলাক এ তিয়া যেনেকে থাকে মানে পানীবিলাক শুনিলে দেখিলে বেয়া লাগে আৰু পথ প্ৰথম কথা এতিয়া হেৰি হ'লেগৈ আৰু বহুত দিগদাৰ হয় ন?
উম উম আৰু কিজা
গিব ইয়াৰ ধুৱাতে।
কাৰেণ্ট নাই পোৱা, কাৰেণ্টটো লগতে কাটি দিব ন তোমাৰ পানী হোৱাৰ পিছত তাৰপিছত আ আকৌ কি হ'ব জানা তোমাৰ এই যোৱাৰ পিছত যে বে বে লেতেৰা - পেতেৰাবিলাক যে কেঁচুবিলাক যে পানীটো ওলাই যোৱাৰ পিছত যে কেঁচুবিলাক এনেকুৱা গোন্ধাই বুলি কৈছো তোমাৰ সেই গোন্ধটো তোমাৰ সহ্য নহয় কিন্তু।
সেইটোৱে বে বেমাৰ কৰি কৰি পৰি যাব বেমাৰ হৈ যাব ন তেতিয়া। আৰম্ভ হয় সেই গোন্ধটোৱে মানুহক অহ, অসুবিধা হৈ যায় আকৌ।
পানী থকা কেইদিন তোমাৰ ভালে বুলি কৈছো পানী যেতিয়া ওলাই যাব সেইকেইদিন তোমাৰ বেয়া মানে। বহুত বেয়া মানে অৱস্থা। তাকে আমি এবাৰহে পাইছো ন চাব গলে, এই মানুহখিনি ল খিমপুৰ, ধেমাজি চাইদৰ যে মানুহবিলাকে হক কিমান প্ৰত্যেক বছৰে পানী আহে এতিয়া ৰঙা নদ ৰঙা নদী যে লখিমপুৰৰ এটা এখন বিধানসভা সমষ যি আছে নহয় তাত মানে এই কি কয় আছে?
উ লৰা তাকে কোৱা?
সেই ৰঙা নদী সমষ্টিতো কিমান পানী বাঢ়িছে নো?
অ সেইটোৱে এতিয়া এতিয়া অৰুণাচলৰ মানুহবিলাকৰ হাহাকাৰ দেখিলে চাগে বেয়া লা
উম বেয়া লাগে বেয়া লাগে ইমান ঘৰ যে কিবা তিনি পাত যে এনেকে জানো তাচ পাত এনেকে খহি আহিছে তেনেকুৱা লাগিছে গম পাইছা?
মানুহবিলাক ন কি অৱস্থাত আছে হে? দুখ লাগা, চৰকাৰে কিবা ব্যৱস্থা লয় নে নলয় ন এইবিলাকৰ মানুহবিলাকৰ? অসম চৰকাৰে কিবা হেৰি সিহঁতো হেৰিত পৰিলে হেৰি হব ন।
ব্যৱস্থা লৈছে মানে ব্যৱস্থা লৈছে এতিয়া আগৰ হিচাপত এতিয়া মাথাউৰিবিলাক অলপ ভালকে বান্ধিছে কিন্তু এটা কথা প্ৰকৃতিক তুমি ৰ কেতিয়াও তুমি নিজে হাত ধৰি ৰাখিব নোৱাৰা কাৰণ প্ৰকৃতিৰ এটা নিজৰ ৰূপ আছে সেইটো ৰূপ পত আহিলে তুমি যিমানে ভাল মাথাউৰি বান্ধা যিমানে যি নকৰা উন্নত কিবা কৰা সেইটো প্ৰকৃতিক ৰা ধৰি ৰাখিব নোৱাৰো নহয় আৰু আমি প্ৰকৃতিক নিজে ধ্বংস কৰি থকা নাই জানো?
সেইটোৱে তাকেটো কোনে ৰাখিব ৰাখিব কোনে কোনেও নোৱাৰে ন।
উম প্ৰকৃতিক ৰাখিব নোৱাৰে মানুহে।
এয়া মানুহ শুনিলেও বেয়া লাগে ভয় লাগে আৰু দেখি
শুনিলেও ভয় লগা তোমাৰ অ, মানে তুমি এতিয়া ভাবা চোন মানুহবিলাক খাদ্য অনাতন, থাকাৰ অনাতন এতিয়া তুমি চাচোন যেনিয়ে তেনিয়ে পৰি থাকিব লাগিব, খোৱা বোৱা বস্তুটো কোনোবাই দিলেহে কিবা এটা বনাই খাব পাৰিবা ন নিদিলে তুমি এদিন দুদিন কেতিয়াবা ভাত খাবও নোৱাৰিবা।
লাগিব।
কিন্তু আজিকালি কিন্তু মানুহে বহুত সহায় কৰে কিন্তু ন?
অ সেইটো এটা ভাল কাম কৰি আছে কিন্তু মানুহে, কাৰণ সাহাৰ্য্য হিচাপে দিয়ক দিয়ে দিয়ে।
সহায় কৰে।
অ বহুত ইউটিউবাৰ বস্তু দি হেৰি কৰি ফুৰে দি থাকে এক্সট্ৰাকে নিজাকৈ। দিয়ে দিয়ে সেইটো ক'ব লাগিব, কাৰণ ভাল আগত এ তেনেকে নাছিলে বা এম এল এ বিলাকে কিবা কিবি এনেকে মানে দিছিলে। কিন্তু এ এক্সট্ৰাকে কোনো সহায় কৰিব পৰা নাছি লে কিন্তু আজিকালি কৰে, হয়নে? সেইটোৱে, এ তেনেকে ভাল কাম কৰিবও লাগে মানুহ সহায় কৰিবও লাগে দিয়া ন, বিপদত
মানে সেনেকে কিবা এটা তুমি বেলেগ নহলে বিস্কুটৰ পেকেট এটা দিয়াতো বহুত ডাঙৰ কথা হয় নে নহয়? ভোকত থকা তুমি বিস্কুট এটাকে বা কিনা গাখীৰ এটাকেও যদি দিব পাৰা সেইটো এটা তোমাৰ বহুত ডাঙৰ কথা দিয়াচোন।
উম হয় হয়। তাকে মানুহ শুনিপেলাই বেয়াও লাগিছে এতিয়া, মই নিউজ চোৱা নাই বাৰু।
চাবাচোন চাবা অৰুণাচলৰ সেইটো ডাৱৰ বিস্ফোৰণটো এইটো মানে আজিকালি মানে ডাঙৰ বিস্ফোৰণটো হৈছেই।
আহি সোনকাল ঘনাই অহা হৈছে ন? য'ত ততকে পানী নিউজ চালে দেখা পাও বাৰু নোপোৱা নহয় সেই নিউজ
তাৰ আগৰ বছৰ উত্তৰাখণ্ডতো চাইছো এইগিতা বস্তু বহুত ডাঙৰ, মানে মই সেই আইডিয়া ডাৱৰ বিস্ফোৰণতো বিশেষকে মানে চাগে পাহাৰত হয়, মানে পাহাৰত কিয় হয় জানা? পাহাৰ মানে অকণ ওচৰ থাকে ন মানে মেঘৰ পৰা
সেইটোৱে আৰু তোমাৰ পাহাৰ বিলাক কাটি কাটি দিয়ে তলৰবিলাক খহি পৰা চান্সটো থাকে ন পানী
আগতে ইমান মানে দুৰ্যোগ নহৈছিলে আজিকালি হ বলৈ ধৰিছে মানে, তাতো মানে ৰাস্তা ঘাট মানে প্ৰকৃতি ধ্বংস কৰা গৈছে ন। ধ্বংস কৰাৰ কাৰণে কিন্তু সেইটো অৰুণাচলত পানীতো হৈ ওলাই আহিব তাত তো হ'বই ধ্বংস কিন্তু গোটেই পানীটো অসমলৈ গুচি আহিব ন।
গুচি অহাই হব সেইটোৱে, হয় দিয়া। ঠিকে আছে দিয়া কামত লাগা নহলেতেনো শুনিও বেয়া লাগিছে মই নিউজ চাও বাৰু কি দিছে। তাকে দিয়া ঠিক আছে দিয়া অ।